নমস্কাৰ নমস্কাৰ।
অ', আপোনাৰ ঘৰতে এনেই ভাতকেইটা খাই বহিছো বিচনাতে
কি কৰি আছা?
এনেই আপোনাৰ মোবাইল চাই
অ', বাকী ভাত পানী?
ভাত পানী তোমাৰ এই মাত্ৰ খাই উঠিছো
উম, কি আছে ভাত?
ভাত তোমাৰ আজি মাছেদি খালোঁ মাছ লোকেল মাছ লৈছিলে ঘৰত ঘৰতে তাকেদি খালোঁ
অ', লোকেল মান আছে নেকি এ ভাল নহয় ঐ।
অ', মাহঁতৰ
এ মাহঁতৰ ঠিকে- ঠিকে চলি আছে আৰু।
অ', যে আজি বতৰো বেয়া নহয়
উম,
আমাৰ ফালে এইফালে এতিয়া অলপ মুকলি কৰিছে বাৰু এতি পিছ আগবেলা আপোনাৰ চাৰে আনটা পৰা নাই বোলি দশটা মানলৈকে বৰষুণ গোটেই মই কলেজ যাব নোৱাৰি মানে নোৱাৰিলোয়ে।
অ'। তাৰ পিছতছ এতিয়া কলৈ ওলাই যোৱা নহয় নেকি?
ওলাই যাবলৈ এপাতকৈ ওলাই যাব লাগিবই। ৰাতিপুৱা ওলাই যাব নোৱাৰিলোৱেই কলেজৰ ফালে।
অ', আবেলি ক'ত ওলায় যাব।
এইফালে আমাৰ এইফালে ক'ৰবাত চেণ্টাৰ ফালে যাম এপাক।
কি কৰিব গৈ?
এনেই আকৌ লগৰ কেইটাৰ লগত কথা চথা পাতিম।
উম, উম, কিমান টাইম ওলাই যাব?
বেছি টাইম নহয় কেইটামানত যাম চাৰে পাঁচটা ছয়টা মান
ত' মই জল্দি উলাই যাব নেকি?
অ', অকণ সোনকালে যাম আৰু ইমান জল্দি এতিয়া ৰসক ৰ'দটো দিছে অকন দে যাম মানে
অ', অ', বোলে মোকো ফোন এটা কৰিব ময়ো যাম।
অ', মই আপোনাকক আপুনি ফোন মই ফোন কৰি দিম আপুনি স্কুটিলৈ আহি যাব।
অ', মই নহয় স্কুটি মোৰ তেল নাই মানে।
অ', তেল নাই নেকি হ'ব দিয়ক মই লৈ আহিম গৈ তেতিয়া হ'লে দিয়ক।
মোক ফোন এটা কৰিব।
আপুনি ঘৰতে থাকিব নহয় নে কবালে যাব?
মই ঘৰতে থাকিম বাৰু।
উম। বাকী এতিয়া কিবা কৰিছে নে নাই?
সেইকাৰণে বৰ্তমান ফাৰ্ম খোলা মাথা মাৰি আছো কি হয়।
অ', মাৰক মাৰক ময়ো ফাৰ্ম এখনেই মাথা মাৰি আছো।
মই গাহৰি ৰ্ফাম এখনৰ মাথা মাৰি আছো।
মই আপোনাৰ লোকেল মুৰ্গী খুলিম বুলি ভাবি আছো ছাগলি তাগলি।
এ আমি গাহৰি খলো নেকি?
খোলক।
গাহৰি খোলিলে ভাল হ'ল হয়।
উম।
কি হয় আৰু গ
আমাৰ ইয়াত মানে আপোনাৰ ঘৰৰ কাষত মানুহ চানুহ ধে ন আহে সেইকাৰণে গাহৰি নোহোঁ মই মুৰ্গী পুহিম বুলিয়ে ভাবছোঁ গাহৰি খোলিলে লেতেৰা হ'ব।
আহ।
সেইকাৰণে গাহৰি নাই পোহা নাই।
ন এতিয়া কি পুহিব?
আপোনাৰ মই লোকেল মুৰ্গীৰ হাঁহ পুহিম বুলি ভাবিছো।
কুকুৰ মূৰীয়া হাহঁ পুহিব নেকি?
অহ।
অ', লোকান মূৰ্গী আনিলে?
নাই মই আপোনাৰ যাম বুলি ভাবি আছোঁ বজাৰত আপোনাৰ দেওবাৰ মানে।
যাব হে দেও
উম।
মই ভাবিছো আপুনি আপুনি
নাই অনা নাই মই আপোনাৰ হে এনে ৰুম চুম বনাই আছো ঘৰতে। আজি মানুহ অহা নাই বতৰ বেয়া যে ৰাতিপুৱা টাইমত কালি আহিছিলে এইকেইদিন এইকেইদিন আহি আছে আজি অহা নাই মানে বতৰ বেয়া যে।
অ মই ভাবিলো আপুনি মুৰ্গী-সুৰ্গী আহিলে নেকি। কামত ব্যস্ত থাকে।
নাই নাই অনা নাই আনিমহে।
আহ কিমান কি অনা মাথা মাৰিছে?
মই আপোনাক ভাবিছো এশ মান মুৰ্গী পোৱালি আনিম নেকি।
এশ
হাঁহ এশ আনিম, মুৰ্গী এশ আনিম।
উ আৰু
আৰু কি ফিছাৰী খুলিম বুলি ভাবছো আপোনাৰ মাছ-মাছ
অ', ফিচাৰি।
উম।
খোলক খোলক চব বিজনেছ কৰিব লাগে আজি কালি।
উম। এনেই ঘৰত বহি কি কৰিব আৰু চাকৰিতটো ভাগ্যত আছে যদি পাম না- নাপাই যদিতো কিবা এটা কৰি খাব লাগিবই।
উম, কথাটো হয় বাৰু ভাগ্যত থাকিলে চাকৰি পাম। ডাঙৰ থাকে নাপাম নহয়।
বাকী আপোনাৰ এইফালে ভন্দুগুৰি বজাৰখন বহুত দিন যোৱা নাই যাব লাগিছিল নহয়।
এ বজাৰ ময়ো জানাই তাতে বোলো বস্তু দাম সস্তা শুনিছো মই।
অ' বহুত দিন যোৱা নাই, যাব যাম দিয়ক এদিন ওলাম।
এদিন যাম, যাম ভালকে যাম ৰব এনেকুৱা নহয় এ হাতত পইচা পাতি হৈ লওক।
অ মোৰ আপোনাৰ পইচা আগতে কেইটামান হ'লেও মই মানে ছাগলী পোৱালি দুটামান আনিম বুলি ভাবিছো।
অ' এতিয়া মানে অলপ পইচা পাতি অসুবিধা হৈ আছে টো। দিগদাৰ হৈ আছে।
আনিম বুলি ভাবিছো।
কথা পাতি সুবিধা হওকচোন। বাকী মই হলে বাৰু আপোনাক কম
উম।
আপুনি ক'ত আছে?
মই আপোনাৰ ঘৰতেই আছোঁ।
অ', অ '। বাকী বজাৰখন বহুত দিন ময়ো জনাই। এনেই বজাৰখন কেনেকুৱা হৈছে মই গোমেই পোৱা নাই দেই।
উম আপোনালোকৰ ঘৰৰ ওচৰত যাব লাগে।
সেই নাই, নাই এই ঘৰ চহল বুলি সদায় গৈ থাকিব টাইম নাপাও নহয়।
সদায় আপুনি কেনেকৈ যাব পাৰিব কওকচোন?
কাম থাকে বেলেগ বেলেগ বহুত কাম থাকে, কামত টা-টাইম লাগে ন।
অ'।
এতিয়া কাম-চাম কৰিব টাইমেই নাপাওঁ কামপৰা, কিমান কাম কৰিব কৰি কৰি আমনি লাগি যায়।
হয়।
ৰাতিপোৱা উঠি ভাতকেইটা খাই দিনটোকে চোৰাই যাওঁ আৰু ঘৰলে আহো ৰাতি ভাত কেইটা খাই আকৌ সু আৰু, আকৌ ৰাতিপুৱা
হয়।
এ কৰবাত মুৰ্গী-চুৰৰ্গী পাম নেকি?
মুৰ্গী আপোনাৰ এনেকুৱা মানুহৰ ঘৰত নাপাব নহয়। ক'ৰবাত ফাৰ্মত পাব নহ'লে আপোনাৰ বজাৰ-চজাৰ পাব।
অ মোক মানে ৰঙা-ৰঙা ম-মুৰ্গী হলেও হ'ব বা বাইকী-মাইকী মুৰ্গী হ'লেও হব।
আপোনাক কেইটা লাগে?
এ মোক লাগিছিল দহ বিশটামান পোৱালি, ৰঙা মুৰ্গী হ'লেও হব মাইকী মুৰ্গী হ'লেও হ'ব।
মানে ৰঙা চব এটাই ৰঙা ৰঙৰ নাপাব চব ধৰণৰ পাব ৰঙা, কুলা হা বগা। অ'। পুহিব নে খাবলৈ।
বিছতা বুলি বিষ্টা মুৰ্গী খাবতো নোৱাৰো পুহিবই লাগিব মোক।
পুহিব।
ভাবিছো বিছটাম কিন যেতেনে পুঢ়োচোন কিবা এটা ওলাই যদি পইচা পাতি।
হম। তেতিয়াহ'লে এদিন ওলাব ময়ো বজাৰৰ পৰা উঠাম বুলি ভাবি আছো। মানে আপোনাৰ আমাৰ ইফালে বজাৰখনত।
অ' আপুনি মূৰ্গী ল'ব নেকি?
অ' মই মুৰ্গী আনিম বুলি কৈ আছো দেখোন আপোনাক।
আৰু মোক হেৰি লাগিছিলে
কওক।
আ মই খাই চ খাই-খাই
কি লাগিছিলে?
খাহী ছাগলী এনেকুৱা ইয়াততো নাপাব নহয় বজাৰতহে পাব।
খাহি খাহি খাহি ছাগলী খাহি।
অ' ইয়াত নাপাবও পাৰে।
এ বহুত দিন চিনেমা চাব যোৱা নাই। চিনেমা চাব যাব নেকি?
চিনেমা যাম দিয়ক মই সিদিনাখন আপোনাৰ কলেজৰ পৰা মাজতে চালোঁগৈ।
চাওঁ টেৰেনাম এই নাম চিনেমাখন চাই ব ভাল লাগে আছে নেকি চাওঁ টেৰ নামখন
হয়।
টেই নাম চিনেমাখন চাওঁ নেকি। এইখন চিনেমা মানে আগৰ হ'বও পাৰে, কিন্তু তাত তাত চলমান খানৰ মানে এক্টিং ভাল ৰ নামখন চোৱাই ভাল লাগিল হয়।
হয়, ভালে লাগিল হেতেন বাৰতে, মানে ইমান পুৰণা চিনেমা দিব জানো আপোনাৰ।
নাই নাই মানে চাম আহিব পাৰে টেৰ নামখন চালো হয় টেৰ নামখন মানে বহুত ধুনীয়া চেনেমা।
হয়, হয়।
তাত মানে মোৰ চলমান খানৰ মানে তোৰ ইয়াৰ কি বুলি কয় তাৰ এক্টিং মোৰ বেছ লাগে।
হয়। ক'বৰ খ জনাব খবৰ জনাব যাম।
অবৈছে। টেৰ নামখন বা চা ৰ নামখন চালোটো হৈ যায় ৰ নামখন।
নহ'লে চাউথ ইণ্ডিয়াখন চাম।
চাওঁ টেৰে নামখন চবচে বেষ্ট।
হয়।
টেৰ নামখন নিচিনা মানে এইখনো চিনেমা মই বেলেগ নাপালো এতিয়ালৈকে।
ট্ৰেইনামখন ভালেই লাগে বাৰু। মই আপোনাৰ এবাৰ নে দুবাৰ চাইছো টিভিত।
অ' টিভিত চাইছিল মই বোলো হলত চাইছিল নেকি।
হলত নাই চোৱা, তেতিয়া আমি সৰু আছিলো আৰু।
তই আজিলৈকে হলত চিনেমা চোৱাই নাই চাগৈ ন এখন বা দুখন।
সিদিনাখন আপোনাৰ অসমীয়া ছবি এখন যে কিবা এখন দিছিলে।
আহ
সেই খন চাইছিলো তাৰপিছত কপেলখন চাইছো।
কোকটেল
টেলখন।
ঠিকে আছে। পইচা থকা মানুহ চাবই দিয়কচোন।
হে নাই ইমান ক'ত আমাৰ পইচা পাতিয়া। এসাঁজ খালে এসাঁজ চিন্তা কৰিব লাগে।
আপোনাক আমাৰ আপোনাৰ মাহেকৰ ইনকাম কলো দুই আঢ়ৈ লাখ টকা।
হেই ইমান টকা হ'লে মই এতিয়া সময়ে নাপালোহেঁতেন।
আপ মিনি আপোনাৰ এইটো ইনকাম মিনিমাম কমেওটো চল্লিশ ত্ৰিছ হাজাৰ টকা হৈ যাব।
সেই ক'ত কি আছে আপুনি নিজেই দেখিছে মই কি কৰোঁনো?
আপোনাৰ দেখোন আপোনাৰ মাইকী মুৰ্গীয়ে দেখোন সাতটা মান আছে।
নাই - নাই, মাইকী মুৰ্গী মই আনিমহে মতা আৰু মাইকী মুৰ্গী অ', ৰখকচোন মই আপোনাক কথা এটা কৈছোঁ
অ', কওকচোন
আপোনালোকৰ মায়ে এইবাৰ গাহৰি আচাৰ বনোৱা নাই নেকি যোৱাবাৰ যে দিছিলে।
নাই নাই নাই বনোৱা।
এইবাৰ নবনাই নেকি?
নাই এইবাৰ মন কৰা নাই বনাবলৈ।
মই আপোনাক মাংস নিদিম বাৰতে বন বনাব পাৰিব নেকি আপুনি মাক সুধি জনাবচোন।
অ' মাংসও দিবস্থপনি
মই মাংস আপোনাৰ লৈ যাম বা আপোনাৰ মায়ে বনাও পাৰিব নে নাই সুধিব।
একো নহয় আপুনিলে নিবা চাৰি পাঁচ কেজি মেলি।
হ'ব - হ'ব, চাৰি পাঁচ কেজি, যদি মই চাৰি কেজি লৈ আপুনি দুই কেজি আহিব মোৰ দুই কেজি লৈ আহিম আচাৰ
উম, সেইদিনাখন অখন গাহ - গাহৰি, যদি খাই এটা, খাই দিব আহিছিল নি সেইদিনাখন
হ'ব এক কেজি, দুই কেজি মান অকণমান বেছিকে লৈ যাম।
আপুনি বোলে অকণ বেছিকৈ লৈ আহিব সেইদিনাখন খানাটো খাই দিম।
অ', মানে আপোনাৰ কেনেকুৱা বনায় গাহৰি আচাৰটো?
এ ধুনীয়া বনাই।
এনে কি, কি দিব লাগে?
সেইটো মায়ে জানিব দেই, কিন্তু মায়ে ভাল পায়, আপুনি নলে খাই পোৱা নাই নেকি?
খাই পাইছোঁ, মানে কি, কি দিয়ে গম নাপায় নহয়।
অ, অ, আজিলৈকে খোৱাই নাই চাগৈ ন'?
খাইছোঁ গাহৰি আছে, কিয় আপোনালোকে যোৱাবাৰ দিয়া নাছিলে।
আহ।
মানে কেনেকে বনাই সেইটো গম নাপাওঁ আৰু।
অ', অ', আপুনি হেৰিত কৰিছে নেকি? এই কি বুলি কয়, এই কিবা কাহৰি চামি আছা
অঁ।
বাকী ক'ৰবাত কিনিব এনেকে কিনিবা
কি কয়?
বাৰী কক কিনে আখা আছে নাই
গাড়ী এখন কিনাৰ আশা আছে বাৰু, এতিয়া কেতিয়া কিনো বা। বাৰু দিয়ক, ঠিক আছে দিয়ক, মোৰ অলপ কাম আছে মই এফালে ওলাই যাওঁ মানে।
অ', অ'।